হেল্ল' হেল্ল'
হয়
অ কোৱা কি কৰিছা
এ বহি আছো
অ চাহ খালা
আহ চালো
আচ্ছা হ'বৰ ভাল
খবৰ ভাল
উম উম কি কৰি আছা এনেই এতিয়া
অ এনেই বহি আছিলোয় মগল চাই আছিলো তুমি চাহ খালা
মই চাহ খালোঁ
খবৰ খবৰ ভাৰ
উম হ'ব ভালেই
অ তুমি কি কৰি আছিলা
মই এনেই বহি আছিলো
অ
কিন্তু কৰিম যিহে গৰম দিছে
তোমালোকে গৰম দিছে নেকি এইফালে
উম বহুত গৰম
আহ
লগত নাই দিয়া নেকি?
আ মাথাটো দিছে।
আহ, গৰমত থাকিবই পৰা নাই
অ গৰমতো বহুত দিছে আজি
উম বহুত গৰম দিছে।
তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মই মা পাপা আ ভাইটি আছে
অ,
অ তোমালোকৰ ঘৰত
মা দেউতা দাদা। ভণ্টি মই,
পঢ়ি আছা তুমি?
আহ।
কি বহি আছা?
ইপ চেকেণ্ড ইয়াৰ,
আচ্ছা। ভালেই পঢ়া পঢ়া, মই এইবাৰ বি এ থাৰ্ড ছেম।
অ।
উম।
বাকী মা দেউতাৰ ভালে?
উম ভালেই। তোমালোকৰ?
আছে আৰু তেনেকেই চলি।
উম। ভালে থাকিব লাগে দিয়া। ফুৰিব, যাম হে যোৱা নাই।
অ অ, ক'ত ক'ত যোৱাৰ প্লেনিং বনাইছা?
লগৰ বোৰে জানো ক'ত যায় এতিয়া, সিহতে বনাইছে মানে সিহঁতে মোক ক'ব আৰু ক'ত যায়। দিনৰ আগত।
উম উম।
তাৰ মোক কণ্টেক্ট কৰিব।
অ।
তুমি যোৱানাই নেকি ক'তো ফুৰিবলে।
মই যোৱা নাই বৰ্তমান ফুৰিব।
অ, যাব লাগে।
যাব লাগে মানে অকমান পৰিস্থিতি এতিয়া বেয়া আছে, ভাল হলে যাম।
আতচ্ছা।
উম উম।
উম। আৰু পঢ়া শুনা কৰিছা নাই?
হে?
পঢ়া শুনা কৰিছা নাই? ছেকেণ্ড ইয়ৰ পাইছা এইবাৰ।
অ কৰি আছো।
অহ। ভালে দিয়া,
উম। আৰু?
উম।
আজি কি বনাইছে ঘৰত স্পেচিয়েল?
আজি মাংস, মটন আনিছে।
মটন?
উম। তোমালোকৰ?
আজি নিৰামিষ।
অঁ।
দালি বনাইছে আৰু কিবা ভাজি বনাইছে।
আতচ্ছা।
হয়।
সদায় সদায় এইবোৰ খাবও মন জা ই ন, কেতিয়াবা নিৰামিছেও খাব লাগে।
অ নিৰামিছে বেছি ভাগ।
উম। আমাৰ নিৰামিছটো ইমান নচলে বাৰু।
অ, মটন গৰমত খালে অলপ আমাৰ কাৰণে বেয়া।
ন মই মানে টাউনত গৈছিলো যে, তাপা আনিলো আৰু।
অ অ।
সুধা সুধা ভাত খাবলে মন নাযায় যে।
সেইটো হয় বাৰু।
উম। কোৱা আৰু।
এনেই খেল ধেমালি কৰা নাই তুমি?
উম কৰোতো
কি খেল খেলি ভাল পোৱা?
মই বেডমিণ্টন।
অ অ
তুমি খেলা নাই?
মই ক্ৰিকেটত অলপ ভাল পাওঁ।
অ লৰাবোৰেনো ক্ৰিকেটৰ প্ৰতি মানে বেছি আকৰ্ষণ ন
উম
উম মই কিন্তু চাই ভাল পাওঁ।
ক্ৰিকেট
ক্ৰিকেট উম বহুত ভাল লাগে।
তাইতো আমিও ভাল লাগে মো
উম
এতিয়া তুমি গৈ আছা নাই কলেজলে নাই এতিয়া ছুটি
নাই এতিয়া এক্সম আছিল ন পা এক্সাম আৰু এটা আছে দিবলে। তাপা আৰু বন্ধ দিবইে ন এতিয়া জুলাই মাহত
উম
উম
উম ফুৰিব ওলোৱা কবাত
ফুৰিবলৈ যাম ফুৰিবলে যামেই বাৰু এনেও এতিয়া ছুটি পাম ন
অ এনেই পাহাৰ ফালে গৈছা নাই?
পাহাৰ ফালে যোৱা নাই। যাম আহিফালো যাম বুলি ভাবি আছো এতিয়া কি হয় আৰু তুমি গৈ আছা নাই?
মই পাহাৰ গৈছো বেছি দূৰলৈকে যোৱা নাই মই বমডিলাত অ টাৱাং লকে গৈছো
আচ্ছা
উম
ভাল লাগে ন তাৱং
টাৱাং ভাল মানে তাতে ঠাণ্ডাতো আমাৰ ইয়াত যেনেক এতিয়া গৰম তাতে এতিয়া ঠাণ্ডা যে সেইটোৱে ভাল লাগে মোৰ। বৰফ নাই আৰু এতিয়া
উম আমাৰ ওচৰতে অৰুণাচল আছে অৰুণাচল ফালে যায়। বেছিকে মানুহ তাপা সেইফালে বহুত ঠাণ্ডা ন?
উম উম
উম এতিয়া ঝাৰনা ফালে যাবলে ভাল
চাইনা বৰৰ্ডাৰ লগে
উম
সেইফালে যাব এইটো তোমাৰ অ সহ পাৰি পাৰি
উম পাৰি
উম তোমালোক তাতে যোৱাৰ প্লেন বনাইছা নেকি? চাইনা বৰ্ডাৰ যোৱা যাবা নেকি তোমালোকে ফুৰিব গলে
ভাবিছো তাকে ৰ'বা কি হয় তুমি যাবা নেকি আমাৰ লগত
যাব পাৰি
অ ওলাবা নহ'লে পাৰি যদি
এতিয়া তোমালোক কেতিয়া অ
তোমাক মই কৈ দিম বাৰু কেতিয়া যাওঁ কেতিয়া যোৱা হয় উম ভাল লাগিব ন গোটেইবোৰ একেলগে গলে মানে
অ নতুন নতুন লগৰ হ'ব
অ নতুন নতুন লগৰ
হ
আহিবা তেতিয়াহলে
উম উম উম নিশ্চয়
পাম মানে ট্ৰিপত আৰু
হয়
উম বাকী খোৱা বোৱা কেতিয়া হ'ব তোমালোকৰ
খোৱা বোৱা এতিয়া বনোৱা হোৱা নাই আমাৰ খোৱা বোৱা দছটা মানলৈকে কে হয় দছটা মানত খোৱা বোৱা হয়
অঁ বনোৱাই নাই নেকি হা
নাই বনাই আছো উম তোমালোকৰ হল খোৱা বোৱা
হোৱা বা হোৱাই নাই মায়ে চাগে বনোৱাই নাই নেকি মানে ভাইটি ভাইটি আ পঢ়াই আছে নেকি দেউতাই
ভাইটি কিহঁত কোন কে মানে কিমান ক্লাছত পঢ়ি আছে
ভাইটি এবাৰ এইটত
এইটত
উম
উম
এইট না দাদা নাই
আৰু বাইদেউ
উ বাইদেউ নাই
অ তোমালোক ফুৰাব যাম
অ তোমালোকৰ ভাইটিয়ে ভন্টি আছিলে বুলি কৈছিলা ন
অ ভণ্টি আছে
কিহত পঢ়ি আছে ভ ভণ্টিয়ে
ভণ্টি এবাৰ ছেভেনত
আচ্ছা
উম মাংস কাটি আছে নেকি
মাংস নাই কতা
অ অ আজি বতৰটো বৰষুণ দিব চাগে ৰাতি
বৰষুণ আমাৰ ফালে বৰষুণ নিদিয়ে আমাৰ ফালে পোৰা ৰ'দ পোৰা তৰা ওলাই আছে বহুত গৰম মানে ভিতৰত থাকি থাকিবলৈ পৰা নাই মানুহ চব বাহিৰতে ঘুৰি আছে
অ নহয় মই কি বুলি কয় ইয়াতে বিজুলী মাৰি আছে মই ভাবিছো দিব নেকি বৰষুণটো
অ আমাৰ এইফালে নাই মৰা বাৰু
ইমান গৰমো বাপৰে
উম আজি বেছি গৰম দিছে
উম বহুত গৰম দিছে কি ক'বা আৰু তোমালোকৰ এক্জাম হৈ গ'ল ন
আমাৰ
তোমালোকৰ তোমাৰ তোমাৰ
উম
অ তোমালোকৰ মানে প্ৰথমতেই হ'ল
আমাৰ হ'ল
উম এতিয়া বন্ধ চাগে ন
এতিয়া বন্ধ
আচ্ছা
শেষ হ'ল আমাৰ
অঁ
আমাৰহে আৰু আছেই
তোমাৰ কেইটা আছে আৰু এক্জাম
আৰু এটা আছে
আৰু এটা আছে
উম এটাৰ পাছত আৰু বন্ধ
দিয়া তেনে ন অ অ হ'ব।
উম হ'ব দিয়া।